অন্ত শুনিছানে অ কি কৰি আছা?
পানী খাই পেলাই অলপমান জিৰণিৰ ৰবা তাকে শুবলৈ ওলাইছো শুলো আৰু অলপ অলপ পিছত
হয় হয় মানে তোমাৰ লগত আজি অকমান এটা বিষয়ৰ ওপৰত আলোচনা কৰো ভাবিলো সময় হয় যদি মানে এই বানপানী যিহেতু আমাৰ অসমৰ এতিয়া প্ৰধান সমস্যা বুলি ক'লে বানপানীয়ে হ'ব।
অঁ বানপানী কিন্ত
তাকেই তো এনেই বানপানীৰ ওপৰত অকমান তোমাৰ লগত বিস্তৃত ভাৱে আলোচনা কৰো ভাবিলো অ হয় এতিয়া তোমাক যদি মই কওঁ এই বানপানীটো অসমৰ তুমি এতিয়া প্ৰধান সমস্যা বুলি ভাবানে
হয় হয় একদম প্ৰধান সমস্যা বুলি ভাবো মই আজিকালি
তাকেই দুইটাত তুমি মন কৰিবা হম তোমাৰ গুৱাহাটী মহানগৰীত ইমান সমস্যা হৈছে এতিয়া এজাক এজাক বৰষুণতেই একদম ৰাস্তা ঘাইপথত পানী উঠি যায়
হয় হয়।
কি ক'বা?
আজিকালি মানে কি বিশ প্ৰায় মানে বিশ মিনিট মান বৰষুণ দিলে মানে আজিকালি এনেকুৱা এনেকুৱা অঞ্চলত পানী হৈ যায় মানে কি কবা আৰু
বাকীতো আৰু সেইদিনা মই বাতৰিত দেখিছিলো যে বানপানীৰ ফলত মানে এগৰাকী প্ৰতি মানে মৃত্যুমুখত পৰিছে সেই দিনা
অঁ হয় হয় শুনিছো শুনিছো শুনিছো অতি মৰ্মান্তিক। মানে খবৰটো পাইছিলো মই সেইদিনাখন মান বহুত বেয়া লিছিল সেই বানপানীতটো মানে এনেকুৱাকে হৈ যায় যে তাকেই মই ভাবোঁ
তাকেইটো হয়। ই এই বানপানী মানে এ ত প্ৰধান সমস্যাৰ কাৰণ যদি মই কওঁ এই আমাৰ মানে কি হয় গুৱাহাটী মহানগৰ নগৰীত যিবোৰ মানে আমাৰ বাসিন্দা স্থানীয় বাসিন্দা বোৰে জাবৰ জোথত পেলায় সেইসমূহ মানে নলা মতে পেলাই দিয়ে গতিকে নাল নৰ্দৰমাসমূহ। তাৰ ফলতে হয়তো বানপানীৰ সৃষ্টি হয় নেকি মই বুলি তুমি কি ভাবা একমত হয়নে তুমি।
একদম একমত একমত মানে ঠিক কৈছা মানে আজিকালি নলা নদমা নৈ বা ৰাস্তাই ঘাটে মানে এনেকুৱাক প্লাষ্টিক বোৰ আৰ্জনা বোৰ পেলাই থয় মানুহে তাৰে ফলত মানে পানী তো ক'তো যাব নোৱাৰি মানে আমাৰ ৰাস্তাতে মানে আৱদ্ধ হৈ থাকে লেতেৰা পানী সেইকাৰণে আমাৰ বানপানী বহুত দিনলৈ থাকে মানে কেতিয়াবা কেতিয়াবা অ হয় হয় তাকে ভাবিছোঁ
আৰু যদি মই কওঁ মানে এই আমাৰ বানপানী মোকলধাৰ বৰষুণৰ ফলত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মানে জীৱ জন্তুবোৰৰ বহুত সমস্যাৰ সৃষ্টি হয় সেই বিষয়ে তুমি কি ভাবা
ঠিক কৈছো ঠিক কৈছো জীৱ জন্তুৰ মানে বহুত কষ্ট পায় পানী হলে তেতিয়া সিহঁতে মানে অনয়্য ঠাইত মানে যাব লগীয়া হয় বা কেতিয়াবা এনেকুৱা মানুহ মানুহ থাকে মানুহক উপকাৰ কৰিবও পাৰে বানপানীৰ কাৰণে বানপানী বহুত ডাঙৰ সমস্যাৰ হৈ পৰিছে
অ অ তাকেইতো আৰু এতিয়া মানে বানপানী যদি আমি মানে এ নিৰ্মূল কৰাৰ কাৰণে চৰকাৰৰ ফালৰ পৰাও কিছু কিছু পদক্ষেপ লোৱা আমি মন কৰিছো বা আমি ৰাইজেক সঁচা একতা হব লাগিব যাতে এইবোৰ জাৱৰ জোথৰ কাৰ্বন অ‌‌ মানে যদি নলাত নেপেলাই আমি গুৱাহাটী পৌৰ নিগমৰ গাড়ী সময়তো আহেই সেই গাড়ীত যদি আমি দিওঁ বা অলপ সচেতন ত ন নলা নৰ্দমাবোৰ চাফ চিকুণ সোনকৈ ৰাখো তেতিয়াহলেতো পানীটো সুন্দৰভাৱে ওলাই যাব
সুন্দৰভাৱে ওলাই যায় তাকে আজিকালি মানে চৰকাৰে মানে এই পদক্ষেপটো মই ভাল বুলি ভাবিছো। মানে কি। এতিয়া আৱৰ্জনাবোৰ পৰি নাথাকে ৰাস্তা ঘাটটা চাফ চিকুণ হৈ থাকিব তেতিয়া পানীতটো মানে ভালকে ধুনীয়াকে ড্ৰেইনেৰে গৈ। মানে সেই বানপানীৰ সৃষ্টি নকৰে তেতিয়া।
অ অ হয় হয় এতিয়া মই শুনিছিলো মাজতে বানপানীৰ সময়ত। চৰকাৰৰ ফালৰ পৰা কি সন্মান। ছুপাৰ চকাৰ আনিছিলে। সেই সমূহ এদিও। পানী নিষ্কাশনৰ ব্যৱস্থা কৰিছিল।
কৰিছিল কৰিছিল।
অলপ প্ৰ। শু হ নাই। উম এতিয়া আমি মানে ৰাইজে সচেতন হয় যদি আমি এই নৰ্দমাবোৰ চাফ চিকুণ। কৰি দিওঁ। আৰু আৱৰ্জনা নে। পেলাও। বাও। যদি আমি পৰিকল্পিত ভাৱে আমি বিশেষজ্ঞ সকলৰ লগত আলোচনা কৰি। কেনেদৰে বানপানীতটো মানে। নিৰ্মূল কৰিব পাৰি সেই বিষয়ে।
ঠিকেই ঠিকেই কৈছে ঠিকে কৈছে চিন্তা চৰ্চা আমি কৰিবই লাগিব আমি সকলো একগোট হৈ পেলাই। মানে সকলো চাফ চিকুণ কৰি ৰখাটো আমাৰ দায়িত্ব। টো।
অ আকৌ এতিয়া যদি মানে কাজিৰঙাত যিবোৰ জীৱ জন্তু আছে। তাতে মানে কি হয় এতিয়া। বা হৰিণ। বা পহু এনেকুৱা সৰু। ৰু সৰু জীৱ জন্তুবোৰৰ কাৰণে মানে বানপানী। তেওঁলোকে মানে বহুত। বেয়া অৱস্থা হয় বা মৃতুমখতো পৰে।
মৃত্যু মুুখতো পৰে তাকে ভাবিছো মানে মৃত্যু মুুখত পৰে এনেকুৱা নহয়। জীৱনতটো আছে যত। পানী সাঁতুৰিব নোৱাৰে। সাঁতুৰিব নোৱাৰি সিহঁতে মানে। মৃত্যু মুুখতো পৰে মানে অতি বেয়াও লাগে প্ৰতি মানে প্ৰতি বছৰে এনেকে এনেকে জীৱ জন্তু মানে নোহোৱা হৈ পৰে। আজিকালি জীৱ জন্তুৰ গুৰুত্বটো বেছি বাৰু যিহেতু কাজিৰঙা আমাৰ এখন ৰাষ্ট্ৰীয় উদ্যান এেনেকুৱা জেগাত মানে পানী হলে মানে বহুত বেয়া লাগে।
হয় হয় কি কৈছা এইবোৰ আমি চৰকাৰৰ তথ। ৰ ফালৰ পৰা অকণমান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন যে। যমাৰ পৃথিবী বিখ্যাত বহু। পৰ্যটকো আহে অকমান তাৰে যদি জীৱ জন্তু খিনি যদি সুৰক্ষা দিয়া নহয় তেতিয়াাহ'লে ম। তাৰ সৌন্দৰ্যটো ক'ত থাকিব।
সৌন্দৰ্যটোয়ে নাথাকিব পানী যথে ততে হৈ থাকিলে?
অ অ তাকেইটো গতিকে আমি চৰকাৰ পক্ষকো আহ্বান জনাব বিচাৰিম যে তেওঁলোকে যাতে। এইবোৰ অকমান চাই চিতি মানে সুৰক্ষী। শিক্ষা দিয়ে আৰু জীৱ জন্তক ইয়াৰ পিছত যদি মই কওঁ আমাৰ যিহেতু তুমি গুৱাহাটী। মহানগৰীতে থাকা কেতিয়াবা এনেকুৱা অভিজ্ঞতা। এটা হৈছে নে বানপানীৰ সময়ত তোমাৰ কিবা এনেকুৱা অভিজ্ঞতাৰ বিষয়ে অকমান কোৱাচোন?
হয় হয় মানে আজিৰ পুৰা। প্ৰায় দুবছৰ মানে হ'ল চাগে দুবছৰ মানত মানে মই স্কুটিৰে গৈ আছিলো? যিহেতু মোৰ বাহন। কাৰণে গৈ আছিলো যত মান বানপানী দেখা পালো এই তোমাৰ। ৱায়াৰলেছ এৰিয়াখিনিত। ন ৱায়াৰলেছ গাখীৰ দুখৰ মানে। বানপানী খন দেখা পালো। তেতিয়া মই স্কুটি চলাওঁতে মানে স্কুটিখন তেতিয়া মোৰ। বাওনখন বন্ধ হৈ পৰিছিল এই বানপানীৰ ফলতে। মানে অলপমান বৰষুণে দিছিল কিন্তু প্ৰায় তোমাৰ তুমি যদি ভাবা পোন। পোন্ধৰ মিনিট মানে অলপমান জোৰকে বৰষুণ দিছিল? সেই বৰষুণৰ ফলত। ত মে ইমান পানী হয় মই মানে বিশ্বাস কৰিব পৰা নাছিলো?
হয় হয় তুমি যাব নোৱাৰিলা আৰু হয় হয়।
ৰখি পালাই মানে অলপমান। তেতিয়া যেতিয়া নিয়ন্ত্ৰণ ভাৱা হ'ল তেতিয়াহে মই মানে আগবাঢ়িলো আৰু।
হয় ৰ'দ সমস্যাৰ সৃষ্টি হৈছে হয়।
সমস্যা। এই তেনেকুৱা পায় মই এইবাৰো ভাবিছো যে এনেকুৱ আকৌ এবাৰ হ'ব চাগে এই বছৰটোত মানে বানপানী আমি আকৌ এবাৰ
তাকেইতো এতিয়া মানে মোৰো তেনেকুৱা এটা তিতা অভিজ্ঞতাৰ বিষয়ে সেই যদি ইমান
হয় হয় তাকে‌ তোমাৰ অভিজ্ঞতাটো?
আহ মই এবাৰ পৰীক্ষা এটা দিবলৈ মই গৈছিলো গাড়ীত থাকোতে মানে হঠাৎ ব নাই বৰষুণ নামিব মুখলধাৰ বৰষুণ নাহি তাৰ পৰা গোটেই গাড়ীবোৰ মানে অ অ অ ৰাজপথত থাৰ য জাম‌‌ হৈ গল জাম সৃষ্টি হ'ল। ফেষ্টিভাৰ ফৰে ইফালে বানপানীও ৰাস্তাৰ উঠি গ'ল হাৱাত ফলত মানে কোনো গাড়ী বাঢ়িব পৰা নাই ব সিদিনা মানে মোৰ পৰীক্ষা দিয়াই নহল আৰু তেনেকুৱা ধৰণৰ মোৰ মানে এটা অভিজ্ঞতা এটা আছে আৰু
তাকে তাকে তাকে পৰীক্ষাটো মানে অতি গুৰুত্বপূৰ্ণ আছিল তোমাৰ
হয় মই সেইদিনাই মই ভাবিছো যে ছাত্ৰ ছাত্ৰী বা দৰকাৰী কামত যোৱা এ মানুহৰ তোতো‌ বহুত সমস্যা সৃষ্টি হয় বিশেষ ৰোগীসকলৰো সমস্যা সৃষ্টি হয়।
ৰোগীসকলৰ একেই সমস্যা মানে এইফালে যদি চাওঁ আমি দৰিদ্ৰ মানুহৰ একে সমস্যা হয় হয়
যে হয় হয় আৰু চৰকাৰ চৰকাৰ পক্ষও অকমান
গুৰুত্ব দিব লাগিব মানে এই দুয়োটাই মানে। আমি যদি সচেতন চৰকাৰেও সচেতন হ'ব পাৰে আৰু যদি আমিও সচেতন হওঁ মানে অলপমান নিয়ন্ত। নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু তাকে তাকে তুমি যদি গা অ হয়।
মানে কি হয়? পাহাৰীয়া অঞ্চল বিলাকত ম এ বৰ খান্দি পেলাইছে। পাহাৰবোৰ খান্দি পেলোৱাৰ ফলত মানে তাৰে পানীতটো বৈ আহে। ন ভৈয়াম, লয় বৈ ফলতো মানে এ।
সৃষ্টি হয় হয় হয় বৰ বিশেষকৈ আমাৰ অঞ্চলটোতো। সেই তেনেকুৱা একেই সৃষ্টি হয়। পানীতো বৈ আহে। ক'তো যাব নোৱাৰি আমাৰ ইয়াতে মানে ৰা। ৰাস্তা ঘাটে এনেকে পানী। আহে। তাৰ ফলত বানপানীৰ সৃষ্টি হয়।
হয় তাকেতো বহুত সময় মানে এতিয়া অসমৰ যদি আৰু এটা মই সমস্যা। ইচ্ছ কথা কওঁ এই বানপানী সময়ত। বিশেষকৈ গাঁৱে ভূঞে মানে। পানী বিশুদ্ধ পানীটো। একেবাৰে পোৱা টানি হৈ পৰে। যিটো চাৰিওফালে মানে। পানী হৈ থাকে। বানপানীৰ সেই ফলত মানে বিশুদ্ধ হোৱা।
অ বিশুদ্ধ পানীতো নোহোৱা হৈ যায়, নোহোৱা হৈ যায় আৰু তেতিয়া চাৰি পাঁচ, দিনলৈ সেনেকে বিশুদ্ধ পানীতো নাথাকেই। তেতিয়া ঠিক কৈছা। তাৰে আগত বেমাৰ আজাৰো। তাৰ ফলত বেমাৰ আজাৰ নানা ধৰণৰ ৰোগ হয়, সৃষ্টি হয় তাকে ভাবিছো আৰু খেতি বাতিৰো মানিৰ।
হয় হয় বয় বস্তুওটো বহুত ক্ষতি। কি হয় এইটো।
ক্ষতি থাকে। খেতি বাতিতো যদি কৰে কৃষকসকলৰ বহুত ক্ষতি হয় তাৰে বানপানী শুকাই যোৱাৰ পিছত এই পলকবোৰ মানে সকলো ধ্বংস কৰি দিয়ে। সেইটোৱে ভাবিছো বানপানী সিহঁতি। ডাঙৰ সমস্যা
ডাঙৰ সমস্যা মানে মুঠতে খেতিয়কৰ পৰা আমাৰ আহ হয় আমি যদি বিশেষজ্ঞসকল লগত আলোচনা বিচনাত বহি যদি এনেকুৱা কিবা তেওঁলোকে পৰামৰ্শ দিয়ে। সেইমতে যদি আমি অনুকৰণ কৰো। তেতিয়া হ'লে নিশ্চয় আমি এই সমস্যা আমি নিয়মনো কৰিব পাৰিম আগন্তক দিনত।
ঠিক বাৰু ঠিক বাৰু তাকে মইও ভাবিছোঁ অ
উ তেতিয়া হ'লে আমি আহ এই আমাৰ বানপানীৰ সমস্যাৰ বিষয়ে আমি চৰকাৰ পক্ষকো আমি। এই অকণমান হেঁচা প্ৰয়োগ কৰাটো মানে। ভাল হ'ব যাতে তেওঁলোকে এই বিষয়টোত অকমান গুৰুত্ব সহকাৰে লৈ যাতে কাম কাজ
নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় আমাৰ দায়িত্ব সকলোৰে সকলোৰে বিভিন্ন প্ৰান্তৰ মানে সকলো কোণা আদি। প্ৰায় সমস্য
উম আৰু দুখীয়া লোকসকল। অলাটোত মানে দিন হাজিৰা কৰা সকলৰ তেওঁলোকৰ। তো বহুত সমস্যাই হৈছে তেওঁলোকে উম উপাৰ্জন কৰিব নোৱাৰে এই বানপানীৰ সময়ত হয় হয় বহুত সমস্যা। তেতিয়াহ'লে আমি পাছত আৰু ভালদৰে আলোচনা কৰিম এই বিষয়ে নে কি কোৱা।
অ হয় হয় ঠিক বাৰু তাকেই আলোচনা কৰিলো আজি ভাল লাগিল ঠিকে আছে দিয়া বাৰু। ঠিক আছে বাৰু ভালকৈ থাকিবা ঠিক আছে বাৰু ধন্যবাদ হ উং উং